অ শুনা পাইছা নাই?
অ শুনিছো শুনিছো মোৰ মাত্ৰ শুনিছানে?
শুনিছো শুনিছো, বাৰু কি কৰি আছা?
এয়া তোমাৰ ভাত পানী খালো।
কি বেমাৰ হয় আছে নেকি এই কেইদিন? অ', অ', কাহ হৈ আছে ন, দৰৱ পাতি খাইছ নাই? খাই আছোঁ। অ বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি এ আছো আৰু এনেকেই।
অ', অ'।
তোমাৰ কেনেকুৱা।
মোৰো ভালেই ভালেই বাৰু দেই। উ বাকী ভাত পানী খালা নহয়। অ', অ', অ',। তাকে সেই তোমালে বহুত দিনৰ মূৰত ফোন এটা, কৰিছো মানে কি গম পাইছানে। এই আজিকালি মানে কি, মানুহবিলাকে মানে, এনি টাইম জোতা চেন্দেল যুৰে পিন্ধি থাকে মানে খালী ভুৰি এ যে খোজ মাকাহে সেই, তাৰ বিষয়ে মানে, অকমান আলোচনা কৰিম বুলি ফোন কৰিলো তোমালে।
এইটো বহুত ভাল বিষয় এটা আলোচনা কৰিব লৈছা বাও। কোৱাচোন কোৱা এতিয়া।
মানে কি আজিকালি মানে মানুহ বিলাকৰ বেমাৰ বিলাক বেছি গম পাইছানে? তোমাৰ মানে মানুহবিলাকৰ আজিকালি বিভিন্ন ধৰণৰ বেমাৰ, মোৰ মতে সেই বেমাৰ বিলাকক কাৰণ বিলাকেই হৈছে মানে এক প্ৰকাৰে চাবলৈ গ'লে এতিয়া তোমাৰ যিসমূহ আচলতে চেণ্ডেল ওলাইছে, মানে ধৰি লওঁক ক্ৰছক ওলাইছে এতিয়া আচলতে সে সেইবিলাক চেন্দেল কি হয় তোমাৰ প্ৰথম কথা আমি সেই চেন্দেল বিলাক যেতিয়াৰ পৰা আমি পিন্ধিবলৈ লৈছোঁ, তাৰ মানে খুলিবলৈ মন নাযায় চেন্দেল।
মন না
অ আমি চেন্দেল তুমি তুমি নিজৰ সতে তুমি পাবা চাবাচোন। চেন্দেল আমি মানে নুখোলোৱে মানে নিজে, আমি তোমাৰ অঁ মানে তোমাৰ গা ধুতেনু আমি চেন্দেল নুখোলো, গা ধুই অহা পিছতো নুখ লো, আমি অকল চেন্দেল খোলো কেৱল আমি সেই খোৱাৰ সময়তহে খোলো।
হয় হয়।
আকৌ ৰাতিপুৱা শুই উঠি আকৌ কি কৰো, কিন্তু আকৌ সেই একেযোৰ চেন্দেলকে পিন্ধি আমি আকৌ দিনটোলে নুখো লো আৰু সেই চেণ্ডে
নোখোলো হয়।
গতিকে সেই আচলতে যিটো আমি চেণ্ডেল পিন্ধি থাকো ক্ৰকছ পিন্ধি থাকো, সেইবিলাকতো প্লাষ্টিক হয় নহয়। একেৰাহে প্লাষ্টিক আমাৰ শৰীৰত লাগি থাকিলেতো সেইটোতো বহুত মানে বেয়া অপকাৰ হয় আমাৰ শৰীৰৰ কাৰণে। অঁ আৰু কি গম পাইছা নাই চাইণ্টিফিকেলি মানে তোমাৰ আঁহ মানুহে‌ দিনটোত তোমাৰ এক ঘণ্টা হ'লেও বা দশ মিনিট পোন্ধৰ মিনিট হ'লেও আৰ্ঠিন হৈ থাকিব লাগে গম পাইছানে।
অঁ অঁ হয় হয়।
পৃথিৱীৰ সৈতে মানে সংযোগটো স্থাপন কৰিব লাগে, স্থাপন কৰি ৰাখিব লাগে। মানে তেতিয়াহে আমাৰ শৰীৰটোৱে মানে শৰীৰ যিহেতু শৰীৰটো আমি আমাৰ তোমাৰ মাটিৰ লগতে জড়িত গম পাইছা নাই, আমাৰ প্ৰ জড়িত গম পাইছা নাই? সেইকাৰণে আমি মাটিত অকণমান খোজকাঢ়িব লাগে। আৰু তোমাৰ কি হয় মানে সেই আমি যদি বেছিকৈ খুব বেছি পৰিমাণে যদি আমি জোতা চেণ্ডেল বা তেনেকুৱা ধৰণৰ কিবা প্লাছ ক জাতীয় যিসমূহ বস্তু সেইবোৰ যদি আমি ভৰিত যদি পিন্ধি থাকো বেছি টাইম তেনেহলে কি হব আমাৰ এই চকুৰ যিটো পাৱাৰ চকুৰ ৰশ্মি, সেই চকুৰ ৰশ্মিটো কমি যাব।
কমি যাব হয়।
আমাৰ এতিয়া গাওঁ বিলাকত মানুহ বিলাকক। মানে সেই ডেকা ডেকা ল'ৰাবিলাকে চচমা লব লবগীয়া অৱস্থা সেইটো হৈছে কেলে? আচলতে সেই সেইটো এটা কাৰণ হয়। মানু নে যে জোতা চেন্দেল এনি টাইম যে পিন্ধি থাকে
হয়, সেইটো
সেইটো কাৰণে আচলতে কি হৈছে, মানুহৰ চকুৰ ৰশ্মিটো কমি গৈছে। কমি গৈছে মানে, ওম, যিমানে আধু নিকতা আহিছে আধুনিকতাৰ ভিতৰত সোমাওঁতে সোমাওঁতে মানুহৰ বেমাৰে আচলতে নোপুৰা হৈছে অঁ এইটো আচলতে আমি চাব লাগে গ'ম পাইছা নাই, সেইবিলাক কিছুমান কথা আমাৰ আমি আচলতে সেইবিলাক মন কৰিবলগীয়া কথা কিছুমান।
লাগে লাগে হয়।
তোমাৰ সে আগৰ দিনৰ মানুহ বিলাকে কি হয় তোমাৰ চেণ্ডেলটো খুব কমেই পৰিধান কৰে।
হয় হয়।
আৰু সেইবাবে কি হয়, তোমাৰ বেছি সময় আচলতে আমাৰ পৃথিৱীৰ সৈতে তোমাৰ সংযোগ স্থাপন হৈ থাকে।
হয়।
গতিকে সেইকাৰণে কি হয়, সেই তেওঁলোকৰ বেমাৰ বিলাকো কম হয়। আৰু তেওঁলোকৰ চাবাচোন ইমিউনিটিচ চিষ্টেমটো বহুত ষ্ট্ৰং। ষ্ট্ৰং হয়, অঁ গতিকে সেইটো সেইয়াত তোমাৰ সেই আগৰ দিনৰ মানুহ বিলাকে চেন্দেল যে নিপিন্ধে সেইটো এটা ভাল হেৰি হয়। মানে আমিও চেণ্ডেল আমি খালী ভৰিয়ে মাটিত খোজ কাঢ়িব লাগে, গ'ম পাইছা নাই? অঁ ঘাঁ বনৰ ওপৰত খোজ কাঢ়িব লাগে, মাটিত খোজ কাঢ়িব লাগে। বালিত খোজ কাঢ়িব লাগে, এইবিলাক আচলতে খোজ কাঢ়ি থাকিলেহে আমাৰ ভাল।
হয়।
নাকাঢ়িলে আমাৰ বহুত বেয়া মানে, বেয়া গতিকে আমি সেই চেণ্ডেল বিলাক আমি কমাই অকমান ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে। মানে কি এতিয়া চেণ্ডেলটো তুমি যদি ব্যৱহাৰ নকৰা, কি হ'ব তোমাৰ ধৰি লোৱা তোমাৰ কাঁইত থাকিব পাৰে ৰাস্তাত, হয় নহয়? ৰাস্তাত কাঁইট থাকিব পাৰে, আমি সেইবিলাকৰ পৰাটো সাৱধান হ'বই লাগিব। গতিকে এতিয়াতো তুমি এনেকুৱা এটা ৰাস্তা নপোৱা য'ত একো নপৰিব একদম পুৰা ভাল আও। গতিকে, সেইবিলাক সাৱধানতা আমি নিজে ল'ব লাগিব। অঁ আমাৰ এতিয়া ৰাস্তাত ধৰি লোৱা বিভিন্ন ধৰণৰ কাঁইট কিবা কিবি ধৰি লোৱা চিচাৰ, সেইবিলাক কিবাকিবি পৰি থাকিব পাৰে। সেইবিলাক চাই চিতি আমি আচলতে খোজ কাঢ়িব লাগে, কিন্তু আমি দিনটোত তোমাৰ প্ৰতিদিনে আমি খালী ভৰিৰে তোমাৰ অঁ দচ মিনিট হ'লেও আছ তে আমি থাকিব লাগে খালী ভৰি, খোজ কাঢ়িব লাগে। তেতিয়া আচলতে আমাৰ স্বাস্থ্য টো ভালে থাকে আৰু স্বাস্থ্যৰ তোমাৰ বৰ বেছি ক্ষতি ন' হোৱা দেখা নাযায়, তুমি তুমি কি ভাবা এই বিষয়ে মানে আমি চেন্দেল পিন্ধ থকাটো এ তোমাৰ বেছিকে ভাল হৈছে নে, নে আমি চেন্দলটো খুলিও মাজে মাজে আমি থাকিব লাগে, কি ভাবা এই এই ওপৰত
অঁ হয় এতিয়া মানে কি হৈছে বৰ্তমান যুগত ধৰা চেণ্ডেলটো আমাৰ এটা জীৱনৰ অপৰিহা য্ অংগ হৈ পৰিছে। মানে কি হৈছে এতিয়া, আমি যদি চাবলৈ যাও ৰাস্তা পথতে হওক বা এতিয়া তুমি কৈছাই।
অ', থাকিব হয়, হয়, হয়।
কাৰণ ৰাস্তাত বিভিন্ন ধৰণৰ বস্তু পৰি থাকিব পাৰে।
নিশ্চয়।
এতিয়া আমাৰ যিসমূহ নতুনকৈ ৰাস তা বনায়, সেই ৰাস্তাসমূহ কি হয় শিল বালি এনেকুৱা ধৰণৰ বস্তুৰে বনায়। আমি যদি তাত খালী ভৰিৰে বেছি দেৰি খোজকাঢ়ো তেত তিয়া হয়তো আমাৰ ভৰিত দুখো পাব পাৰোঁ আমি। কিন্তু এটা কথা কি হয়, আজিকালিৰ মানুহে কি হয় মানে চেন্দেলযোৰ খুলি, খোজ কাঢ়িবলৈ মানে লাজ অনুভৱ কৰে।
হয়, হয় হয়, হয় হয়। কাঢ়িব লাগে, খোজ কাঢ়িব লাগে হয়।
হয়, এতিয়া যদি আমি লাজলে চাই থাকি যদি লাজ কৰি আমি চেন্দেল যোৰ খুলি বা জোতা জোৰ খুলি দশ মিনিট খোজ নাকাঢ়ো
হয়, হয়। সেই, সেইখিনিয়ে আচলতে কথাখিনি। আ-আৰু এটা কথা কি গম পাইছ নাই? আমি যদি খালী ভৰিয়ে তোমাৰ মাটিত খোজ কাঢ়ো, তেনেহলে আমাৰ যিটো মানসিক চাপ মানে। বা আমি এতিয়া তোমাৰ ডিপ্ৰেচন বুলিও ক'ব পাৰোঁ সেই আচলতে সেই ডিপ দিপ্ৰেচন বা মানসিক চাপৰ পৰা আচলতে, আ দূৰত দূৰত থাকিব পাৰি। মানে মানসিক চাপটো আচলতে হ্ৰাস পায় মানে কমি আহে। বৰ্তমান তোমাৰ আমাৰ মানুহৰ গোটেই জীৱনশৈলীটোতো ব্যস্তই। গম পাইছা নাই? মানে সকলো আজিকালি ব্যস্তই। কিন্তু সেয়ে আমি ব্যস্ত হলেও আমি আচলতে তাৰ মাজতে সময় উলিয়াই আমি আচলতে খালী ভৰিৰে আচলতে খোজকঢ়াটো অভ্যাস কৰিব লাগে। আমি সেউজীয়া ঘাঁহৰ ওপৰতো খোজকাঢ়িব পাৰোঁ। তেতিয়া আচলতে আমাৰ বেছি ভাল হয়। আমি ঘাহঁতো খোজ খোজকঢ়া হ'ব আৰু লগতে মাটিটো খোজকঢ়া হ'ব। সে-সেইটোও তোমাৰ ভাল হ'ব। আকৌ আমি বালিতো খোজকাঢ়িব পাৰোঁ। বালিত বহি মানে আমি সময়ো কটাব পাৰো গম পাইছা নাই? বালিত আমি বহি বহিবও পাৰোঁ। গতিকে আমি মানে আল্টিমেটলি কি আমি সেই পৃথিৱীৰ সৈতে, আমি আচলতে সম্পৰ্কটো আচলতে অ', গঢ়ি ৰাখিব লাগে। সম্পৰ্কটো স্থাপন কৰি ৰাখিব লাগে। আৰু এতিয়া মানে মানুহবিলাকৰ কি হৈছে আধুনিক, এতিয়াতো আধুনিক যুগ ন? আধুনিক মানে জীৱনত কি হৈছে, মানুহ বিলাকে প্ৰায়ে মোবাইল ফোন বা কম্পিউটাৰ আৰু মানে বিভিন্ন ধৰণৰ তোমাৰ যিসমূহৰ লগত প্ৰযুক্তি জড়িত মানে, প্ৰযুক্তি জড়িত যিসমূহ মানে সঁজুলি। সেই সজুলিৰ মা-মাজত ব্যস্ত থাকে। গতিকে এনে পৰিস্থিতিতটো তোমাৰ কিছু সময় প্ৰকৃতিৰ সৈতে মানে কটোৱাটো বহুত ভাল। মানে যিহেতু এতিয়া তোমাৰ সকলোৱে তোমাৰ মানে সেই মোবাইল ফোন ধৰি লোৱা। সেই, সেইবিলাকৰ লগত জল-জড়িত থাকে, মানে প্ৰযুক্তি গত সঁজুলিসমূহৰ সৈতে জড়িত থাকে, গতিকে মানুহে কি হৈছে তোমাৰ আমাৰ বাস্তৱ জীৱনতো যে এখন পৃথিৱী এখন আছে, সেইখন আচলতে পাহৰি গৈছে।
পাহৰি যায়, হয়।
মোবাইলৰ দুুনীয়াতে আছে মানে তেওঁলোক, মোবাইলৰ দুুনীয়াতে সোমাই থাকিবলৈ বি-বিচাৰে। আৰু কি গম পাইছানে আমাৰ মনতটো ফ্ৰেছ হয় নহয় গম পাইছা নাই খোজ কাঢ়িলে আৰু তুমি চাবাচোন আমাৰ আ, যেতিয়া গৰম উঠে, গৰম উঠাৰ লগে লগে চাবচোন আমি যদি ভৰিটো যেতিয়া এটা মাটিত যদি দি দিওঁ, দি দিওঁ। ঠাণ্ডা আচলতে তেতিয়া ভৰিটো বা, গোটেই ভৰিটো ঠাণ্ডা পোৱাৰ লগে লগে তোমাৰ কি হ'ব গোটেই শৰীৰো ঠাণ্ডা পৰি যায়। অ' গতিকে আমি সেই ভৰিটো আচলতে আমি মাটিৰ লগত সামঞ্জস্যটো ৰাখিব লাগে ভৰিৰ। আৰু তেতিয়া আমাৰ গোটেই শৰীৰটো আচলতে সতেজ হ'ব, গম পাইছা নাই? গতিকে আমি সেই, সেইকাৰণে আচলতে আমাৰ অ' আৰ্থিন হোৱাটো আচলতে খুব এটা প্ৰয়োজনীয়, খুব প্ৰয়োজনীয় মানে। আৰু কি গম পাইছ নাই? খালী ভৰিৰে মানে মাটিত যেতিয়া খোজ কাঢ়ে সেইটো তোমাৰ বহুত ভাল, সেইটো মানে সহজ আৰু স্বাভাৱিক অভ্যয়াস মানে, আনন্দদায়ক, আনন্দদায়ক অভ্যাস মানে সেইটো।
মানুহক মই লৈ যায় হয়। হয়। আৰু কি হয় আমাৰ মানিক শান্তি লাভ লাভ কৰে, হয়
এতিয়া আমাৰ মানে অট'মেটিকেলি আমাৰ মনটো উৎফুল্লিত হৈ উঠে। অ' গতি কে এইটো এটা
ভাল অভ্যাস। লাগে লাগে, হয়।
প্ৰকৃতিৰ মাজত আমি জীয়াই থাকিবলৈ শিকিব লাগে। প্ৰকৃতিৰ লগত আমি মানে আমাৰ শৰীৰটো জড়িত ৰাখিব লাগে, জড়িত কৰিব লাগে। সেইখিনিয়ে আৰু, তেতিয়া আমি মানে আমি যদি খালী ভৰিৰে খোজ কাঢ়ো আমাৰ শৰীৰৰ কাৰণে, স্বাস্থ্যৰ কাৰণে বহুত ভাল মানে। আৰু স্বাস্থ্যৰ লগতে মানসিক আমি শান্তিও লাভ কৰিব পাৰোঁ। গতিকে সেইখিনিয়ে কথাখিনি, আজি আমাৰ খালী ভৰিৰে খোজ কঢ়াৰ ওপৰত ইমানখিনি কথা আলোচনা কৰিলো। তাকে এই, এই বিষয়টোৰ ওপৰত আকৌ ভালকে কেইদিন কথা পাতিম বাৰু, অ' তাকে আজিলে ৰাখিছোঁ আৰু দিয়া নহ'লে।
বাৰু হ'ব দিয়া।